অ' কি কৰি আছা?
এ আছোঁ এনেই তুমি?
মও এনেই আছো, তাৰপৰা তোমাৰ ভালনে?
আছো আৰু ঠিক ঠাক। উম ভাল, তোমাৰ?
আমাৰো ভালেই, বাকী কলেজ অহা যোৱা কৰি আছা নেকি?
অঁ গৈ আছো বাৰু, তুমি আহিছা নে?
আৰু আ গৈ আছো বাৰু, বাকী বহুত দিনৰ মূৰত ফোনটো কৰিলো।
অঁ ভাত পানী খালা?
ভাত পানী খালো, তুমি?
ভাত খালো খালো।
তাপা তোমাৰ টপিক এটা আলোচনা কৰিবলৈ তোমালে ফোন কৰিছিলো।
অঁ, কোৱাছোন বাৰু।
মানে তোমাৰ আমাৰ এই নাৰায়ণপুৰ ব্লক লেবেলত মানে এটা সজাগতা মূলাক এখন সভা অনুষ্ঠিত কৰিছে।
হয় হয়।
তাতে মানে তোমাৰ প্ৰদূষণৰ ওপৰত এটা টপিক আহিছে।
হয় হয়।
পানী প্ৰদূষণ।
হয়।
তাকে তাৰ ওপৰত আমি আলোচনা কৰো বুলি ফোন কৰিছিলো মই।
হয় এতিয়া বৰ্তমানতো পানীৰ পানী প্ৰদূষণতটো বে বহুত পৰিমাণে বেছি হৈছে।
হয়।
এতিয়া তাৰ ওপৰত ব্যৱস্থা ল'বলৈ এতিয়া নাৰায়ণপুৰ পৌৰসভাই সভা অনুস্থিত কৰিছিলে ন' আজি।
হয় হয়।
কোৱাচোন বাৰু এতিয়া।
বাকী তুমি এইটোৰ ওপৰত মান আলোচনা কৰিবলে তোমাৰ মানে ইণ্টাৰেষ্ট আছানে?
হয় আছে আছে কোৱা।
বাৰী হয় হয় বাকী তুমি এনেই, পানী প্ৰদূৰ্ষণ যিটো মানে তোমাৰ সমস্যা।
হয়।
এইটো কিহৰ পৰা উদ্ভৱ হৈছে বুলি ভাবা তুমি?
বৰ্তমান সময়ত বিভিন্ন ধৰণৰ প্লাষ্টিক ধৰি লোৱা তোমাৰ জাবৰ জোথৰ সমূহ এজেগাত গোটাই থোৱা সলনি আব তোমাৰ এতিয়া নদীত পেলাবলৈ ধৰিছে।
নিশ্চয়।
সেই নদী এতিয়া ত তুমি ধৰি লোৱা বহু বহুত নদী এতিয়া বা, বা যেতিয়া পা জাবৰ জোথৰ বোৰ পেলায় তেতিয়া প্ৰদূ্ষণটো বেছি হয়। মৱা জীৱ জন্তুও পেলাই দিবলৈ লৈছে এতিয়া নদীত।
হয়।
জ্বলাই বহুতো জলাশয় সমূহ দেখিবলৈ পোৱা যায় অ' এতিয়া গংগাখনেই বহুত লেতেৰা হৈ পৰিছে এতিয়া।
হয়-হয়। যিখন এতিয়া পবিত্ৰ নদী। হয়!
এতিয়া
আৰু এইকেইদিন চাবা দেই এতিয়া তোমাৰ আমাৰ যিবোৰ গুৱাহাটীয়ে হওক বা আমি গুৱাহাটীক মহানগৰী বুলি কওঁ আমাৰ অসমৰ।
হয়।
তাতে বহুতো তোমাৰ উদ্যোগ স্থাপন হৈছে।
উম!
এ কি কৰিছা মানে মই মাজতে তোমাৰ এই জাগিৰোদ গৈছিলোঁ।
হয়-হয়।
জাগিৰোদৰ পৰা তোমাৰ আলি কাউণ্টাৰ পৰা জাগিৰোদ যিটো ৰোদ সেইফালেতে মাজতে এখন নদী আছে বেছি ডাঙৰ নহয় সৰু নদী বাৰু।
হয়-হয়!
তাতে মানে মানুহবোৰে গা পা ধোৱা তোমাৰ বা জীৱ-জন্তু গা ধুৱাই তাৰ পানীও ইউজ কৰা দেখিছো মানে।
হয়।
কিন্তু কি কৰিছে আমাৰ এটা কল-কাৰখানা মানে তাত কাগজৰ যে ফেক্টৰীটো আছে।
হয়-হয়, গম পাইছোঁ।
সেই অঁ! সেই ফেক্টৰীৰ যিটো পাইপলাইন, ধোৱাটো মানে লেতেৰা যিটো গেছ ওলাই।
হয়।
অইলী গেছটো মানে তোমাৰ পাইপডাল নি পেলাই সেই নদীখন পুনৰে এমূৰত মানে ফিট কৰি দিছে।
হয়।
যাৰ ফলত তোমাৰ সেই গেছটো বেয়া গেছটো গৈ পেলাই সেইফালেদি তাত পৰিছেগে।
এতিয়া সেয়া কৰাৰ লগে-লগে বিভিন্ন মানুহৰ বেমাৰ আজাৰো সম্ভৱ হৈছে পানী প্ৰদূষণৰ কাৰণে।
হয়।
বৰ্তমান অসম চৰকাৰৰ দেখা গৈছে বহুত প্ৰদূষণৰ বাবে তোমাৰ পদক্ষেপ লৈছে হাতত।
হয়। এতিয়া তুমি অসম চৰকাৰে গোটেই গাঁও অঞ্চলত ৰাজহুৱা তোমাৰ বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিছে।
হয়।
কিন্তু তাৰ অন্যহাতে যদি চাবলৈ যোৱা তোমাৰ তুমি দেখিবা যে কিছু-কিছু অঞ্চলত এতিয়াও মানে সেই যিটো ব্যৱস্থা মানে তোমাৰ লেতেৰা বস্তু মানে এটা নিৰ্দিষ্ট জেগাত নেপেলাই যিকোনো ৰাজহুৱা নদ-নদী বা জানত পেলোৱা সেই ব্যৱস্থাটোক যদি চৰকাৰে নিৰাময় কৰিব নোৱাৰে
হয়।
তেন্তে অসমৰ জনতা নিশ্চয় কলেৰা, টাইফইডকে ধৰি এনে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ থাকিব।
হয়-হয়, বৰ্তমানত দেখা যায় কিছুমান গাড়ী আহি পেলাই এ লেতেৰা বস্তুবোৰ উঠাই নিয়া দেখা যায়, কিন্তু সেই ডাষ্টবিনত পেলোৱা অনুসৰি কিছুমানে পুখুৰীত নদীত এনে উটুৱাই দিবলৈ চেষ্টা কৰে।
হয়।
চৰকাৰেও ভাল পদক্ষেপ লৈছে কিন্তু ভাল পদক্ষেপ যদি আমাৰ এই গাঁও অঞ্চলৰ লোকসকলে যদি সেই পদক্ষেপটো মানি যদি ডাষ্টবিনত জাবৰ জোথৰ খিনি পেলাই। মই ভাবো তেতিয়া আমাৰ এই প্ৰদূষণৰ ব্যৱস্থাটো অলপ হলেও সুচল হ'ব।
নিশ্চয়। এতিয়া তুমি, মই এই বিষয়ে তোমাৰ সেইদিনাখন ব্লক লেভেলৰ আমাৰ যিজন চক্ৰ বিষয়া
হয়।
নাৰায়ণপুৰ চক্ৰ বিষয়া লগত আলোচনা কৰিছিল তেওঁ আশ্বাস দিছে যে বোলে এই বিষয়ে আমাৰ ধৰা আমাৰ এই বৰবালিদি আহি পেলাই আমাৰ যিখন মৰিসুটি নদী হয় হয়। সেই নদীত তোমাৰ বহু ধৰণৰ লেতেৰা জাবৰ জোথৰ পেলোৱা হৈছে।
হয়।
আৰু নৈৰ সিটো অঞ্চলৰ মানুহে তাৰ তোমাৰ পানীখিনি ইউজ কৰে খোৱা বোৱাত ধৰি পেলাই। হয়। যাৰ জৰিয়তে সেই অঞ্চলটোত তোমাৰ জণ্ডিছ কে ধৰি এনেকুৱা ধৰণৰ কিছু যিবোৰ মানে বেমাৰ এইবোৰ অতিশয় মানে বৃদ্ধি পাইছে।
হয়।
উম, চৰকাৰে কেৱল নগৰ অঞ্চলত তোমাৰ এই ব্যৱস্থাটো নিৰাময় কৰিলে নহব আমাৰ গাঁও অ ঞ্চলৰ বিশেষকে এই সমস্যাটো গাঁও অঞ্চলত বেছি দেখা যায়।
হয়।
হয়। কাৰণ নগৰৰ তুলনাত গাঁও অঞ্চলবোৰ ইমান উন্নত নহয় যে তেওঁলোকে এ, পানী বিশুদ্ধ খোৱা পানী ক্ৰয় কৰি পেলাই খাব।
হয়।
সেইকাৰণে চৰকাৰে নিশ্চয় ইয়াৰ ওপৰতো পদক্ষেপ লব লাগিব।
এতিয়া বৰ্তমান সময়ত চৰকাৰে যি জলৰ পানী ঘৰে ঘৰে দিয়া ব্যৱস্থাটো কৰিছিল
হয়।
বিভিন্ন অঞ্চলত দেখা যায় সেয়া পানী অপব্যৱহাৰ কৰিছে। বহুতে পানী তেনেকে নল খুলি থৈছে। এতিয়া সেই নল আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলক বহুতো ধৰণৰ নিৰিখ এ, পদক্ষেপ লবলৈ দিয়া হৈছিল কিন্তু কিছুমান বিদ্যয়ালয়ত হৈছিল আৰু কিছুমানত নাই হোৱা।
হয়।
এতিয়া সেই পানীখিনি অপব্যৱহাৰ কৰাৰ ফলত এতিয়া বৰ্তমান সময়ত পানী নাটনিৰ সন্মুখীন হ'ব।
হয় হয়।
এতিয়া নদী অঞ্চলত জাবৰ জুথৰ পেলাই পানী প্ৰদূষন কৰা মানে নদি পৃষ্ঠ যেতিয়া দ বাম হৈ পৰিব তেতিয়াবা এতিয়া বৰ্তমান সময়ত বানপানী সৃষ্টি হব এতিয়া যিহেতু বাৰিষাৰ কাল।
হয় এইটো কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব।
হয়। গুৱাহাটীতো এতিয়া বৰ্তমান সময়ত অলপ অ, অলপ বৰষুণ দিলে কৃত্ৰিম বানপানি হয়েই।
হয়। এতিয়া তুমি চাবা চৰকাৰে তোমাৰ, এই যিটো মানে বেয়া লেতেৰা গেছ, যিটো পানীত পৰি পানীখিনি নষ্ট হৈ গৈছে বা অশুদ্ধ হৈ গৈছে।
হয়, হয়।
সেই ক্ষেত্ৰ নিৰাময় কৰিবৰ বাবে, তুমি প্ৰথমতে এতিয়া এটা উদ্যোগ স্থাপন কৰিবলৈ চৰকাৰে লাইচেন্স বা অনুমতি দিয়ে।
হয়।
সেই সময়ত চৰকাৰে এইটো নিৰীক্ষণ কৰিব লাগিব যে সেই লেতেৰা গেছ বা জাবৰ জোঁথৰখিনি সেই ইণ্ডাষ্ট্ৰিটো বা উদ্যোগটোৱে ক'ত পেলাব?
হয়।
তাৰ এটা নিৰ্দিষ্ট স্থান নিৰূপন কৰাৰ পিছতহে, তুমা তেওঁলোক সেই স্থা উদ্যোগবোৰ স্থাপন কৰিব দিব লাগে। কাৰণ সেই উদ্যোগত বাহিৰৰ, বহু মানুহ আনি পেলাই তাক তাত নিযুক্তি দিয়ে।
হয়।
আৰু সেই বাহিৰৰ লোক খিনিয়ে তাৰ যিখিনি স্থানীয় লোক, স্থানীয় লোকখিনিৰ খিনিৰ স্বাস্থ্য জনিত বা অৰ্থনৈতিক বা অন্যান্য দিশসমূহত, তেওঁলোকৰ ধাৰণা নাইবা তেওঁলোকে সেই বিষয়ে জানিবলৈও নিবিচাৰে।
হয়।
কিন্তু, এই বেমাৰ আজাৰ বা এই সমস্যাসমূহক পৰে এই সাধাৰণ জনতাখিনি।
হয়।
সেয়েহে চৰকাৰক নিশ্চয়, এই বিষয়ে অকল তুমি মই বুলিয়ে নহয়, আনেও অৱগত কৰিব লাগিব যে আমাৰ স্থানীয় জনতা বা এযে হ'ল গোটেই ভাৰতবৰ্ষত।
হয় হয়।
এই প্ৰাণী, পানী প্ৰদূষণৰ মানে সমস্যাটো নিৰাময় কৰিব লাগিব আৰু তুমি চাবা এই একবিংশ শতিকা, বৰ্তমান যিটো সময়
হয় হয়।
এই সময়, নিশ্চয় বিজ্ঞানে বহুতো উচ্চ শিক্ষৰে লাভমান হৈছে।
হয়।
কাৰণ এতিয়া কৃত্ৰিম বুদ্ধিমতা যিটো এ, আই, যুগ আহি পৰিলে।
হয়।
আমাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে এতিয়া এ, আই, ইউজ কৰিব পৰা হ'ল গতিকে এই ইনতে বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চৰ যুগত যদি, সেই পানী প্ৰদূষণৰ সমস্যাৰ ফলত ইমান চি, উন্নত চিকিৎসাৰ যুগত যদি মানুহ কলেৰা, জণ্ডিছ, টাইফইড আদি বেমাৰত যদি মৃত্যুবৰণ কৰিব লগা হয়।
হয়।
নিশ্চয় আমাৰ বাবে সেইটো, অতি লজ্জাজনক কথা হ'ব। বৰ্তমানৰ পানী প্ৰদূষণ বুলিয়ে নহয় হয়, নিশ্চয় হয়
মই ভাবো য'তে ত'তে জাবৰ চাবৰ খিনি নেপেলাই জৈৱিকখিনি সাৰ হিচাপে প্ৰয়োগ কৰি আৰু আন কৃত্ৰিম যদি এই গাত খান্দি পুতি থোৱা হয় তেতিয়া অলপ হলেও আমাৰ এই প্ৰদূষণটো কমিব পাৰে।
হয় হয় তেতিয়া আমাৰ এটা কাম কৰিম আমি দু আমাৰ স্থানীয় দুই এজন যুৱক একেলগ হৈ চক্ৰ বিষয়া কাৰ্যালয় আমি এখন আবেদন দাখিল কৰিম।
হয়
যাতে আমাৰ এই অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যাটো নাটনি হ'ব লাগে। গতিকে নিশ্চয় আজি যিটো আমি আলোচনা চনা কৰিলো ইয়াৰ পৰা তুমিও উপকৃত হৈছা আৰু ময়ো উপকৃত হ'লো।
হয় আমি এতিয়া বৰ্তমান স্থানীয় লোকসকলকো সত সতৰ্ক কৰিব পাৰিম এই আলোচনাৰ পৰা।
হয় গতিকে ভৱিষ্যতেও আমি এনেকে আলোচনা কৰিম বুলি আমি আশা ৰাখিলো।
হয় হয়
গতিকে আজি ইমানতে সামৰণি মাৰিছো আৰু।